অ', কি কৰি আছ হে বন্ধু?
আছো আছো ভালে আছো ৰবা তুমি কেনেকুৱা তোমাৰ খবৰ পাতি?
এ মইো আছো ৰবা এনেই আছো তোমাৰ খবৰ চবৰ আছো দিয়া কিবাকে আছে আৰু বাকী কিবা কৰি আছা নে কি এ।
এনে আছো ৰবা এনে আছো পিছে তুমি দেখোন পৰহি এখন চিনেমা চাব গৈছিলা হে কৰবাত কেনেকুৱা লাগিল চিনেমাখন চাই।
অ' চিনেমা অ' মই চুপা চুপি চাবলৈ গৈছিলো হ বহুত ভাল লাগিল দে চিনেমাখন তুমিও চাবা যাবা আৰু অসমীয়া চিনেমা যিহেতু চাবা যাবা আৰু তুমি ভাল লাগিছে দিয়া চিনেমাখন চাই এই মই তোমাৰ এই বেলতলা যি আছে বেলতলা বিশাল মাৰ্কেট যি আছে তাতে তোমাৰ মেট্ৰিক্ত চ আহছোঁ দিয়া।
অ' টিকেট কিমান ললে এটা মানুহৰ?
অ', মই তোমাৰ যিটো মাজৰ যিটো থাকে ন তিনিটা ৰৰু থাকে ন এটা তোমাৰ আগৰ এটা মৰ এটা একম শেষৰ ন মাজটোত ললো ত মাজৰত লোৱা কাৰণে আৰু তোমাৰ ৰবিবাৰ যিহেতু আছিল ত অলপ টিকেটৰ দামটো অলপ বাঢ়িলে আৰু দুশ বি টকা লৈছে দিয়া পাৰ মানে জনৰ আৰু।
অ', অ', মানে ঠিকে আছে বাৰু সেই হিচাপতো ঠিকে আছে হ ময়ও ভাবিছো তোমাৰ চিনেমাখন চাবলৈ যাম চিনেমা মানে চুপা চুপি খত নাযাও আৰু এ একত্ৰিশ তাৰিখে একত্ৰিশ জুলাইত তোমাৰ স্পাইডাৰ মেনখন দিব ন ত ভাবিছো সখনে চাব যাম তুমিও য নেকি লগত?
অ', স্পাইডাৰ মেন যাম দিয়া কিয় নাযাম ন স্পাইডাৰ মেনখন সৰুৰে পৰা চাই আহিছো আৰু সেইখন তোমাৰ সৰুৰে আমাৰ এটা যিটো আমাৰ ইচ্ছা এটা কিবা এটা চুপাৰ হিৰ হবলৈতো সেইটোয়ে ন স্পাইডাৰ মেনে আছিল ন আমাৰ আমাক মকৰা এটা কামুৰিব আমিও তোমাৰ তাৰ দৰে তোমাৰ আমি জালবিলাক পেলাব পাৰিম জালেদি আমি বিল্ডিঙে বিল্ডিঙে ঘূৰিব পাৰিম এই সেইবিলাক আৰু কি ক'বা আগৰ দিনবিলাক মানে মনত পৰি যায় স্পাইডাৰমেনৰ কথা ভাবিল আগ কেনেকুৱা স্পাইডাৰমেন চাইছিলো বাকী স্পাইডাৰমেন চাইছো বাকী কিন্তু মই চোৱা নাই দিয়া বাকী যি আছে কিবা আৰু কিবা এডভেঞ্চাৰ ন কিবা এভোৰা কিবা আছে যি এনেকুৱা সেইবিলাক সেইবিলাক মই চোৱা নাই মই অকল স্পাইডাৰ মখনে চাওঁ কিন্তু বহুত ভাল লাগে চাই কিনে।
অ', বাকীখন চ ভালে লাগে চাই কিন্তু স্পাইডাৰ মেনখনত এটাই বেয়া লাগে দিয়া মানে সেইখন চিনেমাত তুমি যিমান কেইখন চিনেমা আছে আৰু কোনো এখন চিনেমাত মানে হেপি এণ্ডিং বুলি যে কওঁ আমি সেইটো বস্তু নোপোৱা মানে লাষ্টত চাবলৈ গ'লে চব চিনেমাৰে মানে থাকে ন এটা হেপি এণ্ডিং বুলি থাকে কিন্তু সেইখন চিনেমাত নাথাকে আৰু সেইটোয়ে চাগে অলপ ধৰা চিনেমা খক আৰু অলপ ৰোমাঞ্চকৰ কৰি তোলে আৰু মানে মানুহক আকৰ্ষিত কৰিব কাৰণে হৈনে কি কোৱা?
এই একদম ঠিক কথা কৈছা দিয়া মানে সেই চিনেমাখনৰ যিটো মানে শেষৰ যিটো মানে যিটো খতম হয় আৰু শেষত মানে ভালদৰে শেষ নহয় আৰু মানে ধৰি লোৱা আমাৰ হিন্দী চিনেমা ক'বলৈ গ'লে সেইবিলাক শেষটো বহুত ভালদৰে হয় আৰু মানে সকলো সুখী সুখী হৈ যায় সকলোবোৰ। প্ৰব্লেম মানে যিবিলাক সমস্যা এইবিলাক সমাধান হৈ যায় কিন্তু এনেকুৱা মানে যি স্পাইডাৰমেন আছে তাতে তোমাৰ নহয় দিয়া তাতে তোমাৰ মানে এইখন আৰু এখন স্পাইডাৰমেন ওলাইছিল যে তিনি তিনিটা স্পাইডাৰমেন আছে আমাৰ তাতে তিনিটা ছিজনৰ ত' এটা স্পাইডাৰমেন মানে যে তাৰ যিটো তাৰ লগৰী সেই লগৰীজনী যে মৰি গ'ল এনেকৈ কাজজা মানে কাজজা পেচাৰ হৈ থাকোঁতে এই ম তাৰ যিটো মানে তাৰ শত্ৰু আছে শত্ৰুৰ লগত কাজজা পেচাৰ হৈ থাকোতে মৰি গ'ল ন তো সেইখন চাইটটো মই বহুত মানে আগৌ সৰু থাকোঁতে বাৰু বুজি পোৱা নাছিলোঁ ইমান। কান্দিব লাগেনে নাই বা, মই কান্দা নাই দিয়াচোন, কিন্তু সেইখন যেতিয়া ডাঙৰ হৈ কিনে যেতিয়া এই আমি জ, ৰিলবিলাকতো আহে এইবিলাক বস্তু, তো ইমান চাই কিনে বেয়া লাগে মানে কি ক'ম আৰু মানে বহুত দুখ লাগি যায়, বাকী তুমি কি চিনেমাৰ ইা, চিনেমাৰ সেয়া তুমি আহ মানে প্ৰিয় তোমাৰ, কেনেকুৱা ধৰণৰ চিনেমা প্ৰিয় হৈ পছে তোমাৰ?
মত এইবিলাকে ভাল লাগে অলপমান তোমাৰ যত ত' তোমাৰ এডভেঞ্চাৰ থাকে বেছিানে, মানে ধৰা স্পাইৰাৰ মেন যেনেকা চিনেমা, আৰু সনেকুৱা চিনেমাবোৰে ভাল লাগে, আৰু স্পাইডাৰেন চিনেমাখন মোৰ বিশেষ ভাল লাগে, কিয় যানা‌ ণে, এ তাৰে যোনটো এটা বন্ধুত্ব ত, সেই বন্ধুত্বটো মানে বৰ খুব ভালকে দাঙি ধৰা হৈছে, গোটেইখন চিনেমাই তুমি সুধিছোৱা স্পাইডাৰ মেনৰ যিমান কেইখন চিনেমা আছে আৰু গোটেইখনত, তোমাৰ বন্ধুত্বটো মানে খুব ভালকে দাঙি ধৰা হৈছে, ত' সেই ক্ষেত্ৰত মোৰ ভাল লাগে আৰু চাই, মানে আজিকালি চিনেমাবোৰ জানাই তুমি কেনেকুৱা ধৰণৰ মানে থাকে আৰু তাতে, কেনেকুৱা ধৰণৰ বস্তু, তাতে বন্ধুত্ব কমেই দেখওৱা হয়, কিন্তু স্পাইডাৰ মানত যিমান কেইখন চিনেমা চাইছো মই, গোটেই কখন মানে এটা বন্ধুত্বৰ ওপৰতে এ' তুমি কব পাৰা আৰু ভাবিলে আচৰিত লাগে নহয় জানে নে, বা কি এই যিবিলাক চিনেমা বনাই আৰু তেওঁলোকে কি ভাবি বনাই, যে স্পাইডাৰ মেন খনে চোৱা এতিয়া মকৰা এটাই তোমাক কামুৰি দিব তুমি ধৰা সেই মকৰা জাল, তোমাৰ হাতৰ পৰা ওলোৱা আৰম্ভ কৰিব, তুমি স্পাইডাৰমেন হৈ যাবা, তে সেনেকুৱা কল্পনা কৰাটো কিন্তু ধেমালি কথা নহয় আচলতে ন, সেনেকুৱা কল্পনা আমাৰ যিবিলাক সাধাৰণ মানুহ, সেইবিলাক সাধাৰণ মানুহৰ মূৰলৈ নাহিবই, আৰু যিবিলাক ধৰা কাহানি সেই কাহানী বিলাক যোনে লিখে, বা সেই কাহানী বিলাক যোনে বনায়, কেনেকুৱা ধৰণৰ ইমান, ইমান ভাল বনাই যে মানুহৰ চকুত লাগি ধৰাকে প্ৰত্যেকটো কাহানি বা প্ৰতয়েকটো আমি যিটো শৰ্ট বুলি কওঁ প্ৰত্য়েকটো বস্তুৱয়ে ইমান আটক ধুনীয়াকে বনাই চকুত লাকে, ত সেইটো মানে সহজ কথা নহয় ক'ব লে গ'লে, সেই ক্ষেত্ৰত তুমি যিবিলাক যিবিলাকে চিনেমাখন আহ বনাই আৰু আৰম্ভণিৰ পৰা প্ৰত্য়েকজন টিম মেম্বাৰ আৰু দলত যোন যোন থাকে সকলোকে ধন্যবাদ দিব লাগিব আৰু এনেকুৱা ধুনীয়া ধুনীয়া চিনেমা দিয়াৰ বাবে। নে কি কোৱা?
এই একদম ঠিক কথা কৈছা দিয়া, মানে চিনেমাৰ যিটো তোমাৰ এটা কাহিনী লাগে ন, চিনেমাৰ এইটোমাৰ মই যে চালো নতুনকে, চুপা চুপি, সেইখনৰ মানে অসমীয়া চিনেমা যিহেতু, মানে চাবাচোন অসমীয়া যিটো চলচিত্ৰ আছেেই চলচিত্ৰ যিটো এতিয়া মানে মানুহে চোৱাৰ সংখ্যাটো বহুত কমাই দিছে। কিন্তু মানে কিছু মানে, মানে কিছু মাহৰ পৰা মানে অসমীয়া যটো চিনেমা, সেইটো মানে অগ্ৰতি, বা তোমাৰ যিটো, তাৰ লাভ বা তোমাৰ যিটো তাৰ কাহিনী, সেইবিলাক বহুত ভাল হৈছে দিয়া, মই চুপা চুান চাই মানে গম পাইছোঁ দিয়া, মানে তোমাৰ ধৰি লোৱা তাৰে যিটো কাহিনী বা তোমাৰ যিটো একচন হওঁক বা তাৰে তোমাৰ যিটো আহ যিটো তোমাৰ ভাল পোৱাৰ এটা পৰিসীমা বা তোমাৰ জানাই তুমি অসমীয়াত আমাৰ কিমান আহ, ভাল পোৱাাতোক আমি, কেনেকুৱা মানে আহ দেখাও আৰু ত, বহুত ভাগ আমাৰ চিনেমা ভাল পোৱাৰ ও আছে, ‌ বেছিভাগ আমাৰ একচন নকৰাই দিয়াচোন, কাৰণ যিহেতু অসমীয়া এখন এটা নিৰ্দিষ্ট এখন ৰাজ্যৰে ভাষা হয়। তো বেছি পইচা লগাব নোৱাৰে দিয়াচোন, কাৰণ বেলেগ ৰাজ্যততো সেইবিলাক বিক্ৰী নহ'ব ন, চিনেমবিলাক মানুহে বুজি নাপাব ত', সেয়ে দিয়া, তো সেইকাৰণে চাগে অলপ মানে এইবিলাক ভাল পোৱাৰ ওপৰত বা তোমাৰ ধৰি লোৱা সৰু সৰু কাহিনী আৰু, তুমি আগৰ চিনেম এইবোৰ চাবাচোন, অসমীয়া যিবিলাক চলচিত্ৰ আছে, এই তোমাৰ বাৰদ বুলি কওঁ, বাৰুত এখন চিনেমা চাইছে চাগে তুমি, যতীন বাব কিবা ক'ল তাতে যি আছিল ত', সেইবিলাক আৰু, আৰু এখন নতুন চিনেমা আৰু ওলাইছে যে এখন বহুত জনপ্ৰিয় হৈছিল যে মাজতে, হ'ল আৰু, এ' এজন মানুহ আমাৰ বিশেষ মানুহ সেইজন ঢুকাইছিল, সেইখন চিনেমাত থকা ত' মানুহজন বহুত আমাৰ কাৰণে অতি প্ৰিয়, আৰু আমাৰ সকলোৰে অসমত পুৰটো ঘৰে ঘৰে তেওঁৰ ফটো দেখিবলৈ ভাৱেই চাগে, ৰৈ ৰৈ বিনালে, সেইখন চিনেমা, সেইখন চিনেমাও চালোঁ, বহুত ভাল লাগিল, মানে চিনেমাখন চাই কিনে, সেইখন চিনেমা চাই, চাই কিনেও বহুত দুখ লাগে, চিডিয়া ক'বলৈ গ'লে আৰু তোমাৰ অন্যান্য যিবিলাক চিনেমা আছে, এই চিনেমাবিলাক বহুত ভাল লগা, ভাল লাগে আৰু যেনে তোমাৰ চোৰেণ চো়ৰ পোতাক সেইখনতো আগতে মানে, তোমাৰ সকলো, মানে সকলোতে মানে প্ৰিয় আছিল বুলি ক'ব পাৰি আৰু, চুৰেণ চোড়ৰ পোতাকখন, আৰু তোমাৰ এই জোনডা ইমান গুণ্ডা, সেইখন চিনেমাতটো ক'বই নালাগে, সেইখন তোমাৰ আধুনিক, আধুনিক মানে আধুনিকতা যিটো আনিছিল, সেই আধুনিকতা এ সেইখন চিনেমা আনিছিল আৰু অসমীয়া জগতত মোৰ মতে আৰু চিনেমা ক্ষেত্ৰত, ত' সেইবিলাক চিনেমা আৰু আৰু তোমাৰ পুৰণি চিনেমা ক'বলৈ গ'লে আমাৰ, ডাঙৰ ডাঙৰ কিছুমান মহান ব্য্ক্তিয়ে আৰু আগতে তোমাৰ এই জয়মতী হওক, তোমাৰ এই শোণোিতপুৰৰ এইবিলাক শৰিত কৱ, অন্যান্য যিবিলাক চলচ্চিত্ৰ, সেই আগতে সেই চলচিত্ৰ বিলাক নিৰ্মাণ কৰি গৈছিল আৰু, সেইবিলাকতটো বহুত ভাল দিয়ে মানে অসমীয়া যিটো চলচ্চিত্ৰ আছে সেই অসমীয়া চলচিত্ৰটো বহুত আগবঢ়া, কিন্তু মানুহে, কিন্তু এতিয়া মানে স অসমীয়া চলচিত্ৰটোক অ মানে ইমান আগবঢ়াই নিব খোজা নাই আৰু মানে মানুহে এতিয়া মানে এই হিন্দী বা অন্যান্য যিবিলাক বাহিৰৰ চিনেমা আছে সেইবিলাকে মানে বেছি গুৰুত্ব দিয়ে, নিজৰ জাতিটোৰ যিবিলাক চিনেমা বা অসমীয়া মানুহে অসমীয়া চিনেমা চাবলৈ বহুত বেয়াই পাই দিয়া, কিন্তু সেইটো আমাৰ কাৰণে বেয়া কথা দিয়াচোন সেই কাৰণে মই আাবো, আশা, আমি নিজৰ অসমীয়া চিনেমাটো অলপ আৰু আগবঢ়াই নিব পাৰিলে ভাল আছিল। তুমি কি ভাবা, এইটো ক্ষেত্ৰত?
অ মোৰো একে চিন্তা ভাৱনা একে, মানে কি হয় জানানে, যিবিলাক আমাৰ অসমীয়া চলচিত্ৰ, সেই চলচিত্ৰবোৰৰ বেছিভাগ চলচিত্ৰত নিজা কাহিনী নাথাকে, তুমি দেখিবা যিবিলাক আমাৰ হলিউডৰ বা বলিউডৰ কাহিনী সেইবিলাক কাহিনীৰ আধাৰতে অলপমান সলনি কৰি মানে চলচিত্ৰবোৰ নিৰ্মাণ কৰা হয়, তেতিয়া মানুহে চাবলৈ পচন্দ নকৰে ন, এতিয়া তুমি উম, যিহেতু কলা চিনেমা এ বিশেষ চিনেমাৰ কথা ৰৈ ৰৈ বিনালে, সেইখন যিখন চিনেমা সেইখন চিনেমাৰ কাহিনীটো কি সুন্দৰ, সেইখন চিনেমা মানে তোমাৰ সাগৰত আৰম্ভ হয়, সাগৰতে শেষ হোৱা বুলি যিটো কয়, সেইটো মানে সঁচা ৰূপে তাতে প্ৰতিফলিত হৈছে আৰু তুমি সেনেকে ধৰি লোৱা আৰু এখন চিনেমা আমাৰ ক'বলৈ গ'লে ভাইমন্দা, সেইখনো কিমান জনপ্ৰিয় হৈ ত উঠিছিল ন মাজতে, কাৰণ সেই সেই চিনেমাবোৰৰ এটা বিশেষ বিশেষ কাহিনী আছে আৰু তুমি যেনেকে কলা জুোনডা ইমান গুণ্ডা হওক, তোমাৰ তাৰপিছত চোৰেন চোৰেৰ পুতেক হওক বা মই আৰু এখন বিশেষ সেই চিনেমাত হল, সেইখন হল জানমণি, যিটো তোমাৰ বহুতটা ভলিউম ওলাইছিল ন, সেই জানমনিৰ জৰিয়তে যিটো আমাৰ বিহুৰ সংস্কৃতি বা বিহুৰ পৰম্পৰাবোৰ সেই বিহুৰ পৰম্পৰাবোৰ কি সুন্দৰকে ব্যক্ত কৰা হৈছিল, ত' সেনেকুৱা যদি নিজা নিজা অসমীয়া চলচিত্ৰবোৰৰ কাহিনী থাকে, এতিয়া তুমি যিহেতু চুপা চুপি চালা, ত' তুমি চাই চাগে বুজিছা সেইখন আগতেো এখন ৱেব ছিৰিজে আছিল, ত সেইখ ৱব চিৰিজখনৰ ইমান জনপ্ৰিয়তা বৃদ্ধি হ'ল, যে সেইখন এখন চিনেমাত পৰিণত কৰিব লগা হ'ল আচলতে, আৰু সেই চিনেমাখনৰ কাহিনীটো নিশ্চয় বেলেগেই হ'ব, যাৰ কাৰণে ইমান মানে আটক ধুনীয়া বুলি তুমি ক'লা যিহেতু, তুমি ভাল পালা চাই, ত' নিশ্চয় সেই কাহিনীটো তুমি আগত কেতিয়াও দেখা নাই বা সেই কাহানীটো আগতে কোনো চিনেমাৰ লগত তুমি খাপ খুৱাব পৰা নাই সেইবাবে তোমাৰ সেই চিনেমা বেছি ভাল লাগিছে ত এনেকুৱা ধৰণৰ কথা আৰু, চিনেমাৰ কথা কবলৈ গলে তোমাৰ, কাহানিৰ ওপৰত নিৰ্ভৰ কৰে কাহানী ভাল হলে চিনেমা ভাল হ'ব যদি তোমি বেলেকৰ কাহানী নিয়ৰ, অ' নিযৰ নিযৰ তোমাৰ চিনেমাত দিব বিচাৰিছা তে তেহলে মানুহে চাব এনেও নিবিচাৰিব নহ, বাকী আজিলৈ নহলে ৰাখিছো দিয়া পিছত আৰু কেতিয়াবা আৰু চিনেমাৰ বিষয়ে কথা পাতিম।
অহ হ'ব দিয়া পিছলৈ আৰু কেতিয়াবা এনেকুৱা চিনেমাৰ বিষয়ত মানে চলচ্চিত্ৰৰ ওপৰত কথা পাতিম, চলচ্চিত্ৰ আমাৰ সদায় চলচ্চিত্ৰৰ গুৰুত্বৰ ওপৰত কথা পাতিম, দিয়া হ'ব দিয়া আজি।